হেল্ল, ' অ নমস্কাৰ।
হয় নমস্কাৰ।
অহ কি খবৰ?
আছো আছো ভালে আছো। আপুনি?
উম আছো আছো। আপুনি কি কৰিছে বৰ্তমান? আত্চ্ছা আত্চ্ছা ক্ষমা কৰিব, ক্ষমা কৰিব আপুনি মানে নোৱাৰো ঠিক আছে বাৰু আ মানে আজিৰ দিনটো কেনে গ'ল আপোনাৰ?
দিনটো ভালেই গৈছে ৰ'ব আজি, ধুনীয়া গৈছে সুন্দৰ গৈছে একদম। আপোনাৰ?
মোৰ সুন্দৰ বুলি একদম ক'ব নোৱাৰো, মানে আঠ ঘন্টা মানে ইন্টাৰ- শ্বিপত গ'লো, সেনেকে আৰু মানে মানে গোটেই মানে অলপ সেই হৈছে আৰু কষ্ট হৈছে বুলি ক'ব পাৰি, ইমান গৰম আজি কেনেকুৱা গৰম দিছে, মই মানে জন্মৰ পৰা আজি হয়তো প্ৰথমবাৰ এনেকুৱা গৰম দেখিছো বাপৰে। মানে সেই হয় কি বুলি উম মই মানে এ আজিতোক মানে একদম মানে কৈছে ন মানে অনুভৱটো পঞ্চাশৰ দৰে হয়। সেনেকুৱা মানে দিছে ন। ইমান গৰম আজিলে সহ্য কৰি পোৱা নাই। আৰু ইয়াত তে আমাৰ ইয়াৰ মানে এইখিনি ঠাইতো মানে হয়‌। কি আপুনি মানে আ, এ চিত আছে নেকি, আত্চ্ছা আত্চ্ছা অ অ। মানে মই আছিলোঁ মানে ইয়াৰ ডিপাৰ্টমেণ্টত তাতে আছিলোঁ কিন্তু যেতিয়াত আপুনি দৰ্জাখন খুলি অলাই আহিব অহ ভগৱান মানে- মানে এনেকুৱা এনেকুৱা লাগে যে মোক কোনোবাই ঠেলি পিনে অভেনত সোমাই দিছে
হয়, মই আগতে য'ত কাম কৰিছিলোঁ কাৰ্যালয় আই টি ডিপাৰ্টমেণ্ট আছিল মোৰ গুৱাহাটী ইউনিভাৰ্চিটি তাতে মই যেতিয়া কাৰ্যালয়ৰ ভিতৰত ভিতৰত থাকো তেতিয়া মানে বহুত শান্তিত থাকো আৰু যে নিকি মই কিবা খাবলৈকে ওলাই যাওঁ আৰু বহুত গৰম লাগিছে যে আৰু হঠাৎ মানে কেণ্টিনত
উম
অ সেনেকুৱা মই বুজি পাইছো আৰু আপোনাৰ অনুভৱ।
আৰু মানে কি হৈছে আৰু মানে তলত মাটি হওঁক কিবা হওঁক মানে একদম গৰম উঠি গৈছে চেডেল কেইযোৰ মানে কি হয় গৰমত মানে একদম পৰি লৈ সেই হৈছে গৰমতটো এনেকুৱা হৈছে আৰু আজি হিউমিডিটি মানে বহুত বেছি হৈ গৈছে। গা বেয়া কৰি
একদম ঠিক কৈছে আৰু গোলকীয় উত্তাপ আৰু মানে নহয় নহয় য ম আদ্ৰতা বহুত বেছি।
অ অ বহুত বেছি হয় আৰু আ আম মানে আ কওঁকচোন মানে আজি আপুনি কি কি খালে মানে কি মানে আ কি
খোৱা লোৱাতটো আৰু একদম চিম্পল খানা খাইছো আজি মানে হয়, কালি আজি মানে ফ্ৰিজত মাংস থোৱা আছিল মানে তাকে বনাইছো ৰাতিপুৱা ৰুটিৰ লগত খাইছোঁ মানে তাৰপিছত কামত বহিছো ত দুপৰীয়াও সেই মাংসই অলপমান খালো আৰু হম- হম অহ মই নিজে বনাইছো -নিজে বনাইছো।
অ', বনাব জানে মানে?
অহ, মই বনাব জানো ভালকে বনাব জানো তাৰপিছত দুপৰীয়া সেনেকে খালোঁ আৰু ঔটেঙাৰ দালি আছিল তাৰপিছত লগতে মাংসৰ আঞ্জা এনেকে ভাল লাগিল আৰু খাই।
উম- উম গৰমৰ দিনত মানে এই টেঙাটো মানে বহুত কাম দিয়ে ন'
টেঙাটো বহুত কামত দিয়ে হয়। মানে ঠাণ্ডা শীতল পৰি থাকে দেহাটো।
হয় -হয় মানে সেইটো হয় মানে এইটো অনুভৱ নকৰাকৈ তে এইটো মানে জোৰ পৰি যায় এইটো
অহ -অহ একদম ঠিক কথা কৈছে আপুনি
মই বহুত ভাল পাওঁ কিন্তু সি হয় যে ধৰি লওঁক সেইটো মানে মোৰ অকমান মানে ঠাণ্ডাৰ পৰা অলপ মানে অসুবিধা পাওঁ ঠাণ্ডা পৰিলে মোৰ বহুত খিনি বেমাৰ হয় সে ধৰি লওক এতিয়া মানে মই বুলি নহয় বেলেগেও মানে তোমাৰ শৰীৰটো এটা মানে এটা শেহৰ ধৰে ন' মানে কি বুলি কয় এটা নিৰ্দিষ্ট এটা হেৰী আছে চিষ্টেম আছে সেনেকে ধৰি লঁওক কিবা বিজুতি ঘটিব পাৰে ন' সেই ধৰি লওঁক মানে মই এইটো আপোনাৰ মানে এটা অনুৰোধ হল যে যেতিয়া মানে বহুত গৰম মানে পৰি আছে মানে বহুত গৰম অনুভৱ কৰি আছে ভিতৰৰ পৰা এতিয়া মানে এইটো মানে ন খাও আইচ ক্ৰীম নাখাব মানে হঠাৎ মানে ঠাণ্ডা হেৰি কৰিবলে কিবা অলপ অসুবিধা পাব পাৰে মানে সেইটো হয় আৰু বহুত ক্ষেত্ৰতে ধৰি লওঁক নাই নহয় মানে খাব পাৰে কিন্তু কেতিয়াবা মানে কিবা অসুবিধা হৈ যাব পাৰে
মানে আসক্তি এটা আছে মানে খাব মন য যাই আৰু মানে আইচ ক্ৰীমটো খাব মন গ'লে নহ'ব আৰু হয় -হয় মই ৰখাব নোৱাৰো আৰু
ময়ো নোৱাৰো এইটো মোৰ মানে তেতিয়া ভাল পোৱা খাদ্যবিলাক মানে খাব মন যায় যেনেকে যিমান যি নহ'লেও মই লৈ আনি খামে এনেকুৱা
হয় মানে কিছুমান খাদ্য আমাৰ কাৰণে অপকাৰী হয় যেনেকে আ ক্ৰীমটো বাত আমি খাই দিওঁ আৰু এনেকুৱা
হয়- হয় সেইটো এৰিব এ-ৰিব নোৱাৰে। মানে কি হয় কেতিয়াবা হয় মানে ধৰিল' একদম বহুত গৰম যে হয় আপোনাৰ যে মূটো গৰম উঠি থাকে তেতিয়া মানে ঠাণ্ডা ডাইৰেক্ বহুত ঠাণ্ডা মানে পোনপটীয়াক মানে হে কৰিব নালাগে আৰু অকণমান ঠাণ্ডা মানে গৰম পৰিব গৰমতটো মানে ঠাণ্ডা পৰিব দিব লাগে তাৰে পিছত গ্ৰহণ কৰিব আপোনাৰ কিবা বেলেগ ধৰি লওক হঠাৎ বেমাৰী কৰি দিব পাৰে সেয়ে আৰু ধৰি লওক আপুনি আহি পিনে ন অকমান জিৰাব লাগে মানে ডাই মানে পোনপুটীয়াকৈ মানে গৈ পিনে গা ধুই দিয়ে যে কিছুমান মানে ধৰি লওক আহি
অহ, মই ধুও -মই ধুও মই ডাইৰেক্ট গৰম লাগিছে বৰফ ফ্ৰিজৰ পৰা বৰফ ওলাও মানে এনেকে বালটিনত দিওঁ আৰু গা ধু দিওঁ এনেকে
নাই -নাই সেইটো কৰিব নালাগে সেইটো স্বাস্থ্যৰ বাবে বহুত হানি কাৰক, মানে চাওক আজি আপোনাৰ একো হোৱা নাই কিন্তু এনেকুৱা অসম্ভৱতো নহয় ন' আজি কিবা নহ'ব সদায় ধৰি লওক ন' সেইকাৰণে মানে নিজৰ মানে স্বাস্থ্যৰ মানে সেইটো সুৰক্ষা টো আপুনি কৰিব লাগিব এইটো বেলেগে জোৰ জবৰদস্তিটো কৰিব নোৱাৰে সেইকাৰণে আপুনি কি মনত ৰাখিব সেইটোৱে
একদম ভাল সুন্দৰ কথা কৈছে একদম শুৱনি কথা কৈছে হয়। আৰু কিবা স্বাস্থ্যৰ আৰু আন কিবা এনেকুৱা আছে নেকি যে মানে কিব ষ্টেপ আছে নেকি বাৰু ল'ব লগা?
আ বেলেগতটো নকওঁ বাৰু কিন্তু যদি মানে ধৰি লওক আপুনি যদি ধৰি লওক সুস্থ সবল আৰু মানে তাত দীৰ্ঘায়ু হ'ব বিচাৰে তেতিয়াহ'লে মই ভাবো যিমান কি গম পাইছো মানে সেইটো মই নাজানো কিন্তু ধৰি লগ আৰু আপুনি ধৰি লওক একদম বুঢ়া কাললৈ যদি আপুনি ডেকা হব পাৰে একদম ধুনীয়া হৈ থাকিব বিচাৰে তেতিয়াহলে আপুনি য়োগা কৰা মই ভাবো উম ময়ো মানে মাজে মাজে কৰো কিন্ত মই সদায় নকৰো কিন্তু মই এতিয়া সদায় কৰা কৰি কাৰণ মই দেখিছো হা মানে মোৰ লগৰ মাক এজনী আছে তেওঁ মানে হৈছে বয়স কিন্তু মানে চাব মানে সি মোৰ লগৰ হয় তৰ মাক জনী ইমান মানে দেখা ইমান ধুনীয়া হৈ আছে মই দেখি পিনে যেতিয়া প্ৰথমবাৰ দেখিলো ন মই মানে স্তব্ধ হৈ গলো অকমান মুখৰ মাত নলা নোলোৱা হৈ গৈছে মোৰ মানে ইমান ধুনীয়া হয় মাক যেন নালাগে মানে বাইদেউ যেন লাগে সেইকাৰণে ধৰি লওক সেইটো এটা চাওক আপুনি ইমান বয়সলৈ ইমান ধুনীয়া হৈ আছে মানে আপোনাৰ হয়টো শৰীৰটোও কিমান মানে এটা সুস্থ সুস্থ হ'ব লাগিব ন সুস্থ হবল সতেজ মানে হৈ থাকিব লাগিব আৰু তেওঁ মানে য়োগা কৰে আচ্ছা আচ্ছা বাৰু মই গম পাম আপোনাৰ আপোনাৰ প্ৰয়োজন নাই দিয়ক কথা নাই
হয় হয় মানে তথাপিও আপোনাৰ পৰা পানী মানে বেছিকে খাব লাগিব আৰু সেইটো মানে
উম উম মই সেইটো কওঁ বুলি ভাবিছো মানে পানী খালে হাইড্ৰেটটো হৈ থাকে এইটো বেলেগ আৰু ধৰি লওক আৰু বহুতখিনি বেমাৰ মানে মাই ৰাখে বুলি ক'ব পাৰি
অ অ নাই আপুনি যিকেইটা কথা কৈছে আ আপুনি একদম গুৰুত্বপূৰ্ণ কথা কৈছে কিন্তু মই এই পদক্ষেপকেইটা ল'ম আৰু জীৱনত হয়
আচ্ছা আচ্ছা বাৰু য়োগাটো নকৰিলেও হ'ব আপুনি
হয় হয় অ মানে কৰিব লাগে কৰিব লাগে য়োগাও কৰিব লাগে হয়। মানে মানসিক শান্তিৰ কাৰণে জ্ঞান আৰু য়োগা কৰো আৰু হয় হয় আৰু কি ক কৈছিলে?
আপুনি যে ক'লে পানী খোৱাৰ কথা মানে পানী মানে মই
মানে আপোনাৰ অ বিষয় মানে মানে লাইফষ্টাইল জীৱনৰ মানে কি কি ষ্টেপ ল'ব লাগে সেনেকুৱা টাইপৰ বিষয় এটা লৈছে আৰু আপুনি মানে ভালকে জীৱন যাপন কৰিব কাৰণে সুস্থ জীৱন বুলি ক'ব পাৰি বিষয়টো।
হয় সুস্থ সবল সুন্দৰ হৈ থাকিবলৈ কেনেকুৱা ধৰণে কি
নিয়মাৱলী হয়
হয় হয় সেনেকুৱাই আৰু মানে আপুনি যে কলে পানী অ এতিয়া সিমান টো মই নাজানো বাৰু কিন্তু আপুনি যিটো পানীৰ কথা ক'লে সেইটো মানে আচলতে মই খোৱাটো বহুত জৰুৰ- মোৰ বহুত খিনি মানে বেমাৰ হৈছে। যিটো মানে চব সকলোৱে কয় ডক্তৰ বিলাকৰ তাত গ'লে বেছিকৈ পানী খাবা। কাৰণ তোমাৰ এইটো হৈছে বা মানে শৰীৰৰ হওক ছালৰ হওঁক কিবা বেমাৰ মানে বহুত ক্ষেত্ৰত পানীটো হেল্প কৰে আমাক যেতিয়া আমাৰ পানীৰ বদীত মানে শৰীৰত পানী কম হৈ যাব তে তেতিয়া মানে বহুত খিনি বেমাৰে দেখা দিয়ে ধৰি লওক মানে ডিহাইড্ৰেচেন নহয় আৰু ধৰি লওক এনজাইটিও হয় কেতিয়াবা ধৰি লওক যিটো বৰ্তমান মোৰ হৈ আছে উম হম বহুত খিনি হৈ যায় মানে কেতিয়াবা পানী হা বহুত খিনি হৈ যায় মানে সেইটো মোক আৰু বেছি ভয় খুৱাই দিয়ে। এতিয়া ধৰি লও মই পানী অকনমান বঢ়াইছো খোৱা ত সেই সেইকাৰণে ধৰি লওক ভাবো যে অকমান মানে
হয় মই এনজাইটি আপুনি যিহেতু বিষ হয়টো এনেকৈ লৈছোঁ মই শেষত ক'ব যাওঁ ৰাই যেটি কাৰণে আপুনি পদ প্ৰথম পদক্ষেপ ল'ব পাৰে এনেকুৱা অ আপুনি মানে কি প্ৰাকৃতিক সৌন্দৰ্যৰ লগত মিলি থাকিব প্লাছ আপোনাৰ আমাৰ বায়ু, পানী, মাটি, অগ্নি আৰু পাঁচটা তত্ত ৰে আমাৰ দেহতটো দেহটো বনিছে যিহেতু আমি পাঁচটা বস্তুৰ লগত আমি সদায় মিলি থাকিব লাগে। পানী বিশুদ্ধ খাব লাগে। বতাহ বিশুদ্ধ লব লাগে মাটিৰ লগত খোজ কঢ়িব লাগে অগ্নি অগ্নিৰ লগত মানে জড়িত হৈ থাকিব যেনে সূৰ্যৰ পোহৰটো গাত ল'ব লাগে আৰু আৰু লগতে মুকলি পৰিৱেশত খোজ কঢ়িব লাগে মানে পথাৰ বা যেনেকুৱা পাৰে আৰু অ সেনেকুৱা হলে আপোনাৰ এনজাইটিটো অলপমান কমি থাকিব। হয় আৰু নিজকে মানে অ ইতিবাচক কথা নিজকে কব আৰু নেতিবাচক কথা নকব। বিশেষকৈ ৰাতি পোৱাৰ সময়ত আৰু ৰাতিপুৱা উঠাৰ সময়ত হয় কি কৈ আছিলে লগতে
উম উম মানে মই আপুনি যে ক'লে মানে প্ৰাকৃতিক পৰিৱেশৰ লগত মিলাৰ কথা মানে মই শুন মানে মই কৈছো কৈছিলো এই এজন মানুহ আছিল ন এই পাঠক বুলি পংকজ পাঠক বুলি তেওঁ মানে কৈছিলে মানে যে যদি এনজাইটিৰ কাৰণে মানে ধৰি লওক মাটি ধৰি লওক খালী ভৰি খোজ কাঢ়িব কৈছিলে তেওঁ সদায় ধৰি লওক পোন্ধৰ বিশ মিনিট কম চাগে অ হয় কৈছিলে মই এইটো মানে কৰিছিলো কেইদিনমান আৰু অকনমান মই কিন্তু শান্তি পাইছিলো কব গলে। আৰু মই বাহিৰত অকমান বহু ৰ'দৰ টাব লওঁ মানে কিবা ভাল লাগে। ধৰি বেছি সময় ল'ব নোৱাৰো কাৰণ মোৰ মানে মাইষিনো আছে সেইকাৰণে মই বেছি থাকিব নোৱাৰো কিন্তু মানে সঁচাকে ক'ব গ'লে সেইখিনি বহুত কামত দিয়ে আৰু হয় আমাক মানে পকুৰা তেতিয়া সেইটো লাগে জড়িত হৈ থাকিব লাগে তেতিয়া আমাৰ মন ভাল থাকে দেহ বহুত খিনিয়ে ভালে থাকে। কিন্তু এটা সীমাত থাকে কিন্তু কাৰণ অতি মানে অতিমাত্ৰাটো সকলোৰে বেয়া হয়। সেয়ে আমি মানে ধৰি লওক এটা সীমাত থাকি গোটেইখিনি মানে উপভোগ কৰিবলৈ আমাৰ এইটো জীৱনটো সাৰ্থক হয় বুলি মই ভাবো।
একদম একদম হয় ভাব মানে একদম ঠিক কথা হৈছে আৰু আপুনি হয় হয়
উ আচ্ছা এতিয়া ৰাখো বাৰু নেকি?
ঠিক আছে বাৰু অকে অকে‌ ঠিক আছে বাৰু অ'কে শুভ ৰাত্ৰি হয় হয়